শুনিছা, বন্ধু?
শুনিছা, ন'?
শুনা পাইছে?
শুনিছা? শুনিছা ন?
অ', অ', শুনিছো।
অ', অ', কি কৰি আছা?
এ আছো এনে এতিয়া আহিলো অলপ ফুৰি কিনে, আপুনি কি কৰি আছে?
মই ঘৰতে আছো ৰবা ৰুমত।
অ।
মানে গৰম আজি আছে ন তোমালোকৰ ফালে?
অ', বহুত গৰম ইয়াতে আপোনাৰ ইমান গৰম না সেনেকুৱা চলিব নোৱাৰে এনেকুৱা, ৰাস্তাত।
হয় নেকি, হয় নেকি?
আপোনাৰ ইনতেৰ কেনেকুৱা?
কি কৈছা?
আপোনাৰ আপোনাৰ তাতে গৰম কেনেকুৱা আছে?
সেটো অলপ তোমাৰ মেগা মেগি কৰিছিল। এতিয়া গৰম আছে আৰু তাৰপিছত তাৰপিছত তোমাৰ হেৰি ৰাতিপুৱা কি খালা মানে?
এতিয়া ৰাতিপুৱা একো হোৱা নাই এতিয়া ই জিমত গৈছিলো আজি ৰাতিপুৱা। অ জিমত পৰা আহি কিনে, হা?
জিমত গৈছিলা?
অ অ ৰাতিপুৱা জিমত গৈছিলো আহি কিনে আহ খুই গৈছিলো আৰু এতিয়া খাম অলপ পিছত।
অ অ, জিমৰ পৰা আহি শুব নালাগে মানে সুলেনবোলে হেৰি হৈ যায় মানে তোমাৰ খোজকাঢ়ি আহিও ৰাতিপুৱা দৌৰি আহিও শুব নালাগে কিন্তু।
উম উম মানে বহুত বিষাই ন বন্ধুটো সেইকাৰণে বহুত মন যায় শুব কাৰণে।
নাই অলপ দেৰিকে শুই দিব লাগে আহি লগ লগ শুব নালাগে তোমাৰ।
অ অ লগেলগে শুৱা নাই, অলপ গা ধুই কিনে।
হয়।
অ হ।
বাকী আৰু মানে তুমি অ জিমবিলাক যে কৰে মানে তোমাৰ আমাৰ স্বাস্থ্যৰ কাৰণেহে কৰে। স্বাস্থ্যটো ভালে ৰাখিবলৈ।
অ অ।
হয় তাৰমানে এতিয়া তুমি কি ভাবা মানে জিমত গ'লে ভাল নাই, চবেই যাব লাগে।
অ চব মানে মানে সৰু বাচ্ছাও যাব লাগে ডাঙৰো যাব লাগে ভাল হয় জিমটো।
অ। কি আৰু তোমাৰ পইচা পাতিৰ অলপ কথা আছে বাৰু। জিমত নগ'লেও মানে খোজকাঢ়ি মানে ৰানিং কৰিব পাৰে ফিল্ডত।
অ অ অ এইটোয়ে হয়।
অ, মানে তোমাৰ কৰিলে ভাল আৰু এক্সাৰচাইজটো কৰিব লাগে।
অ অ ডেইলি মানে এক্সাৰচাইজ কৰিলে বহুত ভাল হয় আমাৰ।
হয় তাৰমানে তোমাৰ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল।
উম উম
স্বাস্থ্যৰ কাৰণে বহুত ভাল মানে
অ অ আপুনি এতিয়া কি কৰি আছে?
নাই এনেই আছো এতিয়া ৰুমতে আছো।
উম উম উমা খা উম ভাল ৰাস্তা হ'ল
কি কৈছা কি কৈছা
নাস্তা হ'ল নাস্তা
নাস্তা মানে তোমাৰ ৰাতিপুৱা চাহ খালো তোমাৰ চাহ আৰু তেনেকে কিবা খাইছো।
উম।
আৰু বেলেগ খোৱা নাই এতিয়া দুপৰীয়া খাম আৰু ভাত খাম দুপৰীয়া।
উম উম আহ
বাকী আৰু জিমত মানে তোমাৰ অকলে যোৱা নে লগৰ লগত লগৰ লগত
মই অকলে যাই আছো মানে বেছি দিন হোৱা নাই জইন কৰা
হয় হয় জিমত কি কি মাৰা তুমি
এতিয়াতো ইমান উম বেঞ্চ প্ৰেছ- আৰু কি কি কয় মই ইমান নাম নাজানো
হয় নেকি নতুনকে গৈছা
অ অ ইমান দিন হোৱা নাই এসপ্তাহ হল
অ হয় হয়
আৰু আহি কিনে পুৰা বিষ হয়
অ বিষাবৈ অলপ মানে এইবিলাক ওৱেট বস্তু দাঙিব লাগে ন
অ অ
তাৰে কাৰণে তাৰে কাৰণে বিষায় মানে মই কিন্তু জিমত নাযাওঁ মই মানে ৰাস্তাটে এক্সাৰচাইজ কৰো মই দৌৰি ৰাস্তাত দৌৰি তেনেকুৱা কিন্তু দৌৰিলে ভাল হে জিমত থাকি
অ তাকে
অ সেনেকুৱাই আৰু জিম মাৰিব লাগে চবেই মাৰিব লাগে জিম মাৰিলে স্বাস্থ্য ভাল নহলে আজিকালি বেমাৰ কিমান হয় চবৰে বেমাৰ হয় মানে শৰীৰটো ভালে নাৰাখিলে বৰবাদ এতিয়া মানে খাদ্য সেইবিলাক দৰব মানে সাৰুৱা খাদ্য মানে সাৰ ব্যৱহাৰ
অ
খাদ্য বিলাকতো এতিয়া ভেজাল খাদ্য দি আছে না
ক অ এনেক অহ কি কয় এ হেল্ল'
হেল্ল কি কৈছা অ কি কৈছা
শুনা নাই পোৱা জানো
অ শুনা পাইছো কোৱা অ শুনা পাইছো
কি?
পোৰা মানে মই মানে তোমাৰ স্বাস্থ্যৰ কথা কৈছো মানে। যাব লাগে। এতিয়া স্বাস্থ্য ভালে মানে খাদ্য বিলাক
কি কৈছে?
আমাৰ স্বাস্থ্যটো বেয়া হলে বেয়া হয় ন মানে আমাৰ
হয়। এই কাৰণেটো হেৰি কৰিব লাগে তোমাৰ জিমত হেৰি কৰিব লাগে যাব লাগে নহলে বেয়া হৈ যায়। দুপৰীয়া এতিয়া কি বনাই আছে দুপৰীয়া না বনাব যোৱাই নাই এতিয়াওঁ?
নাই যোৱা নাই এতিয়া অ উঠিছো অলপ বহুত দেৰি হল এতিয়া যাম।
হয়, হয়, হয়। তাকেইতো মানে। বস্তু বিলাক মানে তোমাৰ হেৰি হৈ গৈছে এতিয়া বেমাৰ আজাৰ বহুত হৈছে ন।
অ এইটোৱেইত।
এইবিলাকৰ তোমাৰ বেমাৰ আজাৰ মানে ইমান হাই প্ৰেচাৰ চুগাৰ তাৰে পিছত তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ। সেইকাৰণে এক্সাৰচাইজ কৰিব লাগে।
তুমি আগতে কৰিছিলানে এনে মানে খোজকঢ়া ৰাণিং কৰা?
উম উম। ভালকে শুনাই পোৱা নাই। নহয় মানে শুনা পাইছো পুৰা আহ ইয়াতে ইমান চাউণ্ড নাই না সেইকাৰণে ভালকে শুনা পোৱা নাই।
এতিয়া পইচা নাই?
হা কি কি কি? অ' অ' এতিয়া পাই আছোঁ। অ' পাইছো পাইছো আহ।
অ' মানে এইটো কৈছো আৰু মানে তুমি আগতে দৌৰিছিলা নে এনে জিম নকৰাৰ আগত?
ন নাই নাই নাই দৈৰা মানে আগত মোৰ ফেট আছিল মোৰ।
মানে বহুত মতা আছিলো সেইকাৰণে আগ আগত মোৰ বহুত ফেটচ আছিল। অ অ।
মানে আগত তোমাৰ শকত আছিলা মানে এতিয়া মানে জিমত সেইকাৰণে যাই ছাৰ।
অ' অ' মই শকত আছিলো সেইকাৰণে এতিয়া জিম জিমত জইন হৈছো।
অ'। ভালেই বাৰু জিমত যাব লাগে মানে তুমি খোৱা লোৱা তটো হেৰি কৰিবা খোৱা লোৱাত টো কমকে খাবা মানে খাদ্যত টো কমকে খাবা।
অ'অ' আৰু বেছি সহজ হলে ভাল নহয় না।
অ'সেইকাৰণে তো বেছি শকত হলে তোমাৰ মানে অ' খাদ্য বিলাক কমকে খাব লাগে। তেতিয়া আৰু জিমটো মাৰি থাকিব লাগে। তুমি এইবিলাক বেছি খাবা তোমাৰ সেইবিলাক এই বুট টোত বেছি হাবা
বহুত বিম বেমাৰ আজাৰ হয়।
হয়। তুমি প্ৰটিন থকা বেছি হেৰি নাখাবা এই ফল ফ ফল খাবা তাৰপিছত তেনেকুৱা বস্তু খাব লাগে মানে শকত মানুহে তোমাৰ
অ', কি কি আহ কওঁক আপুনি কি খাব লাগে আমি খুকত মানুহে
খকত মানে নৰ্মেল খানা ভাত বেছি খাব নালাগে, তাৰে পিছত তোমাৰ এই মাছ মাংস এইবিলাক খাব নালাগে। তোমাৰ এইবিলাক ফল ফতকাৰ খাব লাগে এইবিলাক ৰুটি খাব লাগে। ৰাতি কমকে এখন দুখন ৰুটি খাই শুই থাকিব লাগে। এনেকুৱা ভাত বেছি খাব নালাগে ভাতটো বেয়া কিন্তু শকত মানুহৰ কাৰণে।
অ', অ', মা নে
তুমি এইবিলাক অ', কোৱা
অ', ক আপুনি কওঁক কক কক
মানে এই এইবিলাক বুট বিলাক খাবা বেছি বুট জিকোৱা বুট বুট জিকাই যি হেৰি কৰে তোমাৰ সেইবিলাক খাবা। ফল ফটকা খাবা আপেল, কল এইবিলাক খাবা। তাৰপিছত তেনেকুৱা অ', এ, বেছি ভাতটো কিন্তু কমাই দিলে জিম মাৰি থাক কিলে নিজে নিজে কমি যাব ভাত ভাতটো বেয়াই মানে দেহাৰ কাৰণে।
মই তিয়া মই জি জিমত জইন কৰিছিলোঁ না
হয়।
তিতিয়া এ, এটচ এ, ট্ৰেইনাৰ থাকে না সেন্তে কৈছিল ৰুটি খাবা নালাগে ভাত খাব লাগে।
ভাত খাব দিছে নি?
অ', সেইয়া ৰুটি নাখাবি ৰুটি খালে বেয়া হয়।
কিন্তু মানু যদি শক শকত মানুহ বেছি ভাত খাব ন ভাতটো কিয় দিছে কিন্তু বুজি নাপাওঁ খাব লাগে খাব লাগে মানে। বেছি খাব নালাগে এগম্ব বেছি খালে কিন্তু উম, মইতো জানাত ৰুটি আলে মানুহ দুখন ৰুটি খাই শুই থাকে ৰাতি তেনেকৈ
অ', অ'।
মানে ৰুটি বেছি বেছি খাব নালাগে ৰুটিও ক কম পৰিমাণ
উম উম, আ
তিয়া তোমাৰ কথা পাতি ভাল লাগিল পিছক কথা পাতিম।
অ', অ', অ', দিয়ক হ'ব আৰু দিয়ক আৰু পিছত পাতিম ক